হয় কি খবৰ?
হয় তোমাৰ।
অ মোৰো ভালে পিছে কি কৰি আছিলা আজি।
একো কৰা নাই মই এনেই বহি আছিলো তুমি?
হয় মই পিছে অ এনে বহি আছিলো পিছে ভাবিলো আজি এটা ৰেচিপি ট্ৰাই কৰো ঘৰতে যিহেতু বহি আছো। হয় পিছে মই এনে ঘৰতে যেতিয়া বহি থাকো নতুন নতুন ৰেচিপিত- ট্ৰাই কৰোঁ আজি ভাবিলোঁ আ মই পাস্তা বনাও।
হয় নেকি তুমি বনাব পাৰা।
হয় মই পাস্তা বনাব পাৰো। তেনেকে মই আহ কেতিয়াবা কেতিয়াবা নিজে ঘৰত বহি থাকিলে বনাও আৰু নতুন নতুন ৰেচিপিবোৰ মই শিকিবলৈ চেষ্টা কৰো। তুমি অ অ বনাই ভাল পোৱানে?
অ মই বনাই ভাল পাওঁ। কিন্তু মই বেছি বনাব নাজানো।
হয় নেকি পিছে যদি তোমাক কওঁ যে তুমি আহ আহ আ কেতিয়াবা কেতিয়াবা ট্ৰই কৰা নে?
অ মই ট্ৰাই কৰো নতুন নতুন মানে ৰেচিপ বিলাক। আহ কিতাপৰ পৰা চাওঁ। ইউটিউব আৰু কিছুমান মানে এনেকুৱা আহে নহয় ৰেচিপি ভিডিঅ' সেইবিলাকৰ পৰা চাই মই ট্ৰাই কৰো।
হয় তুমি এটা ঠিকে ভাল কথা এটা বুজাইছা যে আজি আজি কালি আমি ইউটিউবৰ পৰা বহুত খিনি বস্তু শিকিব পাৰো নহয় জানো? যেনেকেত নত নতুন নতুন ৰেচিপি আমি ইউটিউবৰ পৰা চাই চাই বনাব পাৰো পিছ যে আহ আ ইউটিউবৰ পৰা যে তুমি চাই চাই বনোৱা তুমি ধুনিয়া কে বনাব পাৰা নে নে অলপমান বেয়া হয়।
কি কৈছা?
তুমি যেতিয়া ইউটিউবৰ পৰা ৰেচিপিবোৰ কৰিবলৈ চেষ্টা কৰা তেতিয়া তোমাৰ প্ৰথমতে খুব ভাল বন বনাব পাৰা নে? আহ সেইটো যদি তুমি কেইবাদিন বনাই থাকা তাৰ পিছতহে
প্ৰথমতে মই বেছি প্ৰথমমেতো কাৰো ভাল নহয় ন। প্ৰথম প্ৰথম এতিয়া বনাই বনাই বনাই মানে সেইটো ভাল হৈ যায়। তুমি এনেকুৱা কি বনাইছিলা মানে শিকিছিলা?
হয় মই মই তেনেকে ইউটিউবৰ পৰা এদিন। আহ পানী পুৰি কেনেকে বনাব লাগে। সেইটো শিকিছিলো। পিছে মোৰ প্ৰথম দিনা ভাল হোৱা নাছিলে। পানী পুৰিবোৰ ভালকে আহ ফুলি উঠা নাছিলে। তাৰপিছত আলু চাটনিটো ভাল হোৱা নাছিল। পিছে আহ মাজে সময়ে মই ট্ৰাই কৰি থাকো। কৰি কৰি এতিয়া মই ধুনীয়াকে বনাব পৰা হ'লোঁ।
অ মোৰ মইও মানে অ কোৱা
হয় হয় কোৱাচোন।
মইও মানে এ মানে ইউটিউবৰ পৰাই আহ পানী পুৰি এইটো মানে পুস্কা বুলিও কয় যে সেইটো মইও বনাব ট্ৰাই কৰিছো চিলো প্ৰথমতে মানে অ জোনটো পৰিটো আছিলে হেই সেএইটো মানে আ আমি যেনেকুৱা মানে আ বুত বুৰ বুটৰ লগত খা সেনেকুৱা। পুৰি হৈছিলে মানে যোনটো মানে একদম মচ মচা টাইপৰ এটা। যে হয় সেইটো হোৱা নাছিলে মানে আহ। পিছত পিছতহে বনাই বনাই শিকিলো। যে মানে আ ময়দাত অলপমান আ চোজি দিব লাগে তেতিয়াহে সেইটো কৃস্পি হয়।
হয় হয় আ ঠিক কৈছা। আ তেনেকে মোৰো হৈছিলে মই প্ৰ প্ৰথম। প্ৰথমতে জনা নাছিলো যে তাতে চুজি অলপমান দিব লাগে পিছতকে মইয়ো গম পালো। আৰু তেনেকে মই আৰু বেলেগ এ কেতেবা কেক যে প্ৰথম দিনা মোৰ গাজৰৰ হালোৱাটো ইমান ভাল হোৱা নাছিলে। আ পিছ পিছে- মই কিবা এটা বস্তু বনাই চবকে সেইটো খাই চাব দিওঁ। কেনেকুৱা বনাইছো মই। পিছে সেইদিনাখন মই চিনি অলপমান বেছিকে দি দিছিলো। তাৰ কাৰণে টেষ্টটো অলপমান বেলেগ হৈছিল।
মোৰো তেনেকুৱা হয় প্ৰথম প্ৰথম বনালে মানে মেজাৰমেন্টটো ভালকে নহয়। সেইকাৰণে অলপমান হ'ব পাৰে বেয়া আৰু কিন্তু পিছত হৈ যায়। ময়ো মানে আ- ময়ো বনাইছিলো অ মই এয়া- চকলেট কেকটো বনাইছিলো বিস্কুটে দি।
বা তুমি কেক বনাব পাৰা নেকি?
অ বনাইছিলো আৰু প্ৰথমবাৰ- প্ৰথমবাৰ মানে অলপ মান ফুলা নাছিলে কিন্তু পিছলৈ সেইটো ভাল হৈ গ'ল পিছলে পুৰা- ফুলি ফুলি উঠে।
পিছে আহ আমি আহ- তেনেকে বহুত বস্তু শিকিব পাৰো যিহেতু বৰ্তমান- আমাৰ ইণ্টাৰনেট যোগাযোগৰ মাধ্যম আমি- আহ ফোন কৰি আমাৰ আহ- ডাঙৰ দাদা বাইদেউৰ পৰা জানি ল'ব পাৰো যে কেনেকে বনাই আৰু আমাৰ- সুবিধা এটা আছে আমি ইউটিউবৰ পৰা চাব পাৰো। তেনেকে আঁহ বস্তু- বোৰ আমি ট্ৰাই কৰো। পিছে প্ৰথমতে মই চাহ বনাইছিলো। আৰু তেনেকে মই চাহ বনাই বনাই- বৰ্তমান সময়ত মই বহুত ভালকে চাহ বনাব পৰা হলো। পিছে আমাৰ পৰিয়ালত আমি আবেলি সময়ত- আহ চাহকাপ খাই চবে ভাল পায়। ত' সেইটো সময়ত চবেই আহ- মই চাহকাপ বনাওঁ বুলি চবেই বিচাৰে কাৰণ চবেই- আহ মোৰ হাতৰ চাহকাপ খাই বহুত বেছিয়ে ভাল পায়।
হয় নেকি কি কি দিছিলা চাহত?
হয় মই চাহত আদা দিওঁ আৰু ইলাচি দিওঁ। আঁহ গাখীৰ চাহ বনাওঁ তেনেকে। আৰু মই ভাবো সেইটো চাহ আমাৰ স্বাস্থ্যৰ কাৰণেও ভাল হয়। যিহেতু চাহত আদা দিওঁ। ত' তুমি চাহকাপ তুমি নিজে বনাই খাই ভাল পোৱা নে তোমাক- মায়ে বনাই দিলে বেছি ভাল পোৱা।
মই আহ মানে ম আহ- মই বেছিভাগ মোৰ মায়ে বনাই দিয়ে। কিন্তু কেতিয়াবা যেতিয়া মোৰ হাতৰ মানে বনাই খাব মন যায় তেতিয়া মই বনাওঁ।
হয় এইটো খুব ভাল কথা কেতিয়াবা কেতিয়াবা আমি নিজে বনাই খাব লাগে। কাৰণ কেতিয়াবা কেতিয়াবা মাৰ সময়ো নহয়। আৰু তেনেকে নিজে বনাব লাগে পিছে তুমি- কেতিয়াবা আহ চাহ খাবলৈ বাহিৰলৈ- ক'ৰবাত ওলাই যোৱা নেকি। ওচৰতে থকা দোকান বা ৰেষ্টুৰেণ্টত।
অঁ মই মানে এ মানে সৰু সৰু দোকান বিলাক যে থাকে কেতিয়াবা মোৰ বন্ধু বান্ধৱী- বিলাক মানে অঁ মানে বহুত দিন পিছত লগ পাওঁ- তেওঁলোকৰ লগত যাওঁ কেতিয়াবা সন্ধিয়া খাব বহুত ভাল লাগে। তুমি?
হয় মইো তেনেকে যাওঁ। আৰু মই নতুন নতুন বস্তু কিছুমান খাবলৈ- মানে খাই কেনে তাৰ সোৱাদ লওঁ যেনেকে বাহিৰত মই ম'ম'টো খাই বহুত বেছি। ভাল পাওঁ সেই বস্তুটো মই কেতিয়াবা ঘৰত আহি আহ বনাবলৈ চেষ্টা কৰো পিছে মই এতিয়ালৈকে ম'ম' বনাই পোৱা নাই ভাবিছো এদিন বনাম। পিছে তুমি ম'ম'জ খাই ভাল পোৱা নে? হেল্ল'
আহঁ
হয় তুমি মম'জ খাই ভাল পোৱানে?
অঁ মই মম' খাই ভাল পাওঁ মই বনাইছিলো কিন্তু ঘৰত মম' অঁ মই মাজে মাজে বনাই থ থাকোঁ মই কেতিয়াবা চিকেন ম'ম'টো বনাওঁ আৰু কেতিয়াবা মানে ভেজিটেবল যি যে বনায়। সেইটো বনাওঁ মানে মোৰ কেতিয়াবা কি হয় যোনটো মানে অঁ ওপৰৰ লেয়াৰ টো থাকে নহ আ ময়দাৰ সেইটো মানে ফাটি ফাটি যায়। বা মতা হৈ যায় বেছিকে সেনেকুৱা হৈ যায় কিন্তু এতিয়া বনোৱাতে বনোৱাতে এতিয়া ঠিক হৈ গৈছে। তুমি কোন কোনটো মম' খাই বেছি ভাল পোৱা চিকেনটো নে সৃজিষ্ট টো
হয় মই দুটা মম' খাই বেছি ভাল পাওঁ কিন্তু বেছিভাগ সময়তে মই ভেজ মম'টো খাই বেছি ভাল পাওঁ কাৰণ বাহিৰত যিহেতু খাওঁ আমি চিকেনটো অঁ বেছিকে খাওঁ যেতিয়া বা ঘৰত মমজ বনাই তেতিয়া ভেজটো বেছিকে খোৱা যায় আৰু বাহিৰত যেতিয়া খাওঁ। চিকেনটো ট্ৰাই কৰো কাৰণ আমি বাহিৰত সদায় নাখাওঁ ন কেতিয়াবা কেতিয়াবা, ট্ৰাই কৰোঁ সেইকাৰণে মই বাহিৰত চিকেন ম'ম'টো বেছি খাই ভাল পাওঁ।
উম
পিছে তুমি অঁ মমৰ বাহিৰে আৰু অঁ বাহিৰত অঁ কি কি বস্তু? খাই ভাল পোৱা
মই বেছি বাহিৰা বস্তু নাখাওঁ মই কেতিয়াবা যদি ওলাই যা। আৰু মোৰ ইয়াতে মানে এজন এটা দোকান আছে সেই দোকানৰ মানে মই খাই ভাল লাগে। তেওলোক বাৰ্গাৰ টো ইমান টেষ্টি লাগে নহয় তেওঁলোকে মানে পুৰা লৌ বেদ মানে একদম সঠিক কৰি দিয়ে মানে চিকেন দিয়ে আৰু বহুত ডিচেচ্ চচ চচ দিয়ে সেইবিলাক মই সেইটো মই বহুত ভাল পাও সেইটো মই মাজে মাজে খাওঁ কেতিয়াবা পিজ্জাটো অৰ্ডাৰ কৰি খাও আৰু মই মানে ঘৰতে ট্ৰাই কৰি থাকো ত নতুন নতুন মানে? বস্তু এম ৰেচিপি বিলাক বনাই বনাই খাব কাৰণে
হয় অহ। আমি তেনেকে নতুন নতুন বস্তুবোৰ ট্ৰাই কৰি ভালো লাগে। নতুন কিবা এটা শিকিব পাৰো। হয় তেনেকে ৰেচিপি ময়ো ট্ৰাই কৰি থাকোঁ। পিছে ঘৰত মই আহ সেইবোৰৰ উপৰি চাহ মম'জ আহ পানী পুৰি উপৰি কেতিয়াবা কেতিয়াবা ভাতো বনাও ভাতৰ লগত দা দালি বনাই ভাল পাওঁ। কেতিয়াবা কেতিয়াবা মই আঞ্জাও বনাও। ত' তেনেকে আহ বনাই ভাল লাগে। তুমি কেতিয়াবা ঘৰ তুমি কেতিয়াবা ঘৰত বনাই পাইছানে মানে ভাত দাইল তেনেকে
মই মানে অ কেতিয়াবা মানে মই ভাতটো বনাও কিন্তু মই চব্জি বা দালি এইবিলাক নবনাও মোক মায়ে বনাব নিদিয়ে।
হয় ঠিকে আছে পিছে আ তুমি লাহে লাহে শিকিবা সেইবোৰ। আহ চেষ্টা কৰি থাকিবা।
অ মানে সময়টো অ মানে সময়টো যে পোৱা নাযায়। উম কিয় কোৱা স্কুল থাকে কলেজ থাকে আৰু মানে। টিউচন এইবিলাক থাকে পঢ়াও মই আৰু মানে ঘৰৰো কাম। থাকে সেইবিলাকৰ কাৰণে মই নোৱাৰো মানে মানে চব্জি এবাৰ। ৰন্ধা বাঢ়িটো কৰিব সময় নাপাওঁ।
হয় হয় তুমি ঠিকেই আ বুজাইছা আহ। ত পিছে তোমাৰ পৰা ৰেচিপিৰ বিষয়ে আজি বহুত খিনি জানিব পাৰিলো। লো। অ মইয়ো কিছুমান বস্তু ট্ৰাই কৰো সেইখিনি তোমাৰ লগত। শ্বেয়াৰ কৰিলো তোমাৰ পৰা জানিব পাৰি মোৰ বহুত ভাল লাগিছে।
অ মোৰো মোৰ অ কোৱা।
হয় হয় কোৱা।
মোৰো তেনেকুৱা তোমাৰ লগত কথা পাতি বহুত ভাল লাগিছে মানে মই জানিব পাৰিলো। তুমি কি কি খাই ভাল পোৱা কি কি বনোৱা তুমি কেতিয়াবা মোৰ ঘৰত আহিবা মই তোমাক ম মম' আৰু আ গল পুচকা বনাই খুৱাম।
হয় নিশ্চয় আমি সময় পালে লগ ধৰিম। পিছে ঠিক আছে দিয়া ধন্যবাদ।
উম।